আজি গানৰ বিষয়ে কথা পাতো
হয় কোৱা।
অ' তোমাক কেনেকুৱা গান শুনি ভালাল ভাল পোৱা গান শুনি ভাল পোৱা নে তুমি?
হয়, মই গান শুনি ভাল পাওঁ, মই বেচিকেলী মই এনেই নৰ্মেলী আ, এনেকুৱা এনাৰ্জেটিক চংবোৰ ভাল পাওঁ আৰু যোনটো মই শুনি কিনে ডান্স চান্স কৰিব পাৰি। আৰু কিতিয়াবা, কিতিয়াবা মোৰ, মোৰ মানে মোডৰ ওপৰতো আছে মানে, মোডটো চেইনজ হ'লে কেতিয়াবা চেড‌ গান শুনো। আৰু কেতিয়াবা এনে বা এনে এইটো মানে এইটোৰ গানো শুনো ভগৱানৰ গানো শুনো। আৰু সেইটোয়ে আৰু অসমীয়া গানো, শুনো হিন্দী গান শুনো। আৰু বহুত কিবা, কিবি মানে বেলেগ, বেলেগ জাতিৰ গান শুনো। হয়, তুমি কোৱা? তুমি কি গান শুনি ভাল পোৱা বেছিকে?
অ', মইতো গান ইমচনেল গান শুনিও ভাল পাওঁ আৰু তোমাৰ এনে আ কিছুমান ডান্স কৰা আৰু তেনেকুৱা গান শুনিও ভাল পাওঁ।
হয়।
কিছুমান গান থাকি নহয়, অলপ এনাৰ্জিটিভ
হয়, হয়, হয়।
সেনেকুৱা গান শুনিও ভাল পাওঁ। তোমাৰ এনে ফেভৰেট কম
মোৰ ফেভৰেট ছিংগাৰ হয় দৰ্শন ৰাৱল।
হয়।
আৰু সেই অসমীয়াৰ ছিংগাৰ আছে জুবিন গাৰ্গ। এৰ গান শুনি বেছিকে ভাল লাগে মোক। হয় আৰু তোমাৰ কোৱা তোমাৰ? কোনটো ফেভট চিংগাৰ হয় এনেকুৱা তুমি ভাল লাগে গান শুনি
মোক এ এনেতো উ অসমীয়া চিংগাৰবোৰ আহ অসমীয়া চিংগাৰত ক'ব গ'লে জুবিন দাক বহুত ভাল লাগে। আৰু পাপন দাক ভাল লাগে আৰু আৰু হিন্দী হিন্দী চঙৰ ক'ব গ'লে আছে আহ তোমাৰ অৰিজিত সিং কে কে, দৰ্শন ৰাহল খুব ভালেই লাগে।
আচ্ছা আচ্ছা আৰু এনে অৰিজিত সিঙৰ কি গান শুনি তোমাক বেছিকে ভাল লাগে গানটো কব পাৰিব নে ন
অৰিজিত সিঙৰ তোমাৰ অৰিজিত সিঙৰ আগৰখিনি গান গিলা শুনিকে ভাল লাগে তোমাৰ চাইয়াৰা গানো আছে। তোমাৰ বহুত ধৰণৰ গান আছে সেইবোৰ শুনি ভাল লাগে। ত তোমাক কোনটো গেন বেছি ভাল লাগে অৰিজিত সিংৰ?
মোৰ অৰ্জিত সিং এনেকুৱা ন নাজানো ইমান আৰু দৰ্শন ৰাৱনৰো গান আছে ইচ্কাদাৰ বুলি এইটো মোক ভাল লাগে। আৰু অ' ইচ্কাডাৰ বুলি আছে আৰু অ' জাপতুম চাহ বুলি এটা আছে আৰু টেৰে নাল এইটো গান ম বহুত ভাল লাগে। সেইটো কাৰণে আৰু এটা চনিশ চনী বুলি আছে এইটো গানে ভাল লাগে সুধ কি ন আৰু আৰু এটা চছেমাহীয়ে জিনা চনা এইটো গানটোোও বহুত ভাল লাগে মোক।
অ' আৰু তোমাৰ জুবিনদাৰ গানটো
জুবিনদাৰ ত জুবিন মোক মায়াবিনী গানত বহুত
অ', মোৰ চেমে মায়াবিনী মোক বহুত ভাল লাগে।
হয় মই প্ৰায় ভাগ শুনোৱে এইটো গান। টো ভাল লাগে যেতিয়া ঘৰত থাকো তেতিয়া মই মানে হেডফোন লগাই কিনে এইটো গান টো শুনো ভাল লে আচ্ছা আৰু তোমাক এটা কোৱেচন আছিল মোৰ। তুমি মানে অ', এনে অ', ঘৰত থাকিলে মানে স্পিকাৰত গান শুনি ভাল পোৱা নে এনে হেডফোনত?
অ', ক'ব গ'লে যে মোক এয়াৰবৰ্টচত শুনিকে বহুত ভাল লাগে, তোমাক?
আত্ছা মইতো কেতিয়াবা ঘৰত থাকিলে মানে স্পিকাৰ দি বেছ বেছিকে গান শুনি ভাল পাওঁ অ' মানে কেতিয়াবা এইটো ভাল লাগে বেছিকে স্পিকাৰ শুনি কিনে ভাল লাগে গানটো আৰু ইয়ে আগে আৰু এনেই মানে হেডফোনত শুনো কেতিয়াবা বাহিৰত গ'লে আৰু বাচত চাসত গলে তেতিয়া হেডফোন লগাই কিনে শুনো আৰু যেতিয়া এনে অকলে থাকো আকৌ ক কেতিয়া ওলাই য যাওঁতে তেতিয়া শুনো
উম হেডফোন তেনেকোৱাতো মই হেডফোনত শুনি থাকো কিন্তু এনেই পাৰ্টি চাৰ্টি হ'লে তোমাৰ স্পিকাৰত লগোৱা যায় গানটো তেতিয়া এতিয়াতো সেইটো ফনত নহয় না স্পিকাৰ লোৱা যায় আহ তুমি এনে আহ কি কি লেংগুৱেজ ত গান শুনি কিয় বুজি পোৱা
মই সেনেকুৱাতো বেংগলীৰ গানটো কেতিয়া অলপ চলপ শুনো আৰু এনেো অসমীয়াটো শুনি থাকো বেংগলী নেপালী শুনো আৰু ইংলিছ গানো কেতিয়াবা শুনো অলপ চলপ
অ তুমি গানৰ মিনিংটো বুজি পোৱানে
হয় গানে অলপ চলপ বুজি পাব বেংগলীৰ গানটো বুজি পাওঁ অলপ বেংগলী ভোজপুৰী গান বোৰ বিহাৰী গান বোৰ শুনো ভাল লাগে সেইবোৰ গানো শুনি কিনে অলপ ভাল লাগে আৰু এয়া কিবা লেংগুৱেজটো অলপ শিকিব পাৰি ন
অ গান অ অ বহুত ধৰণৰ গান আছে যিহেতু আমি বুজিয়ে নাপাওঁ কিন্তু শুনিয়ো ভাল লাগে তেনেকোৱা গানো আছে আহ আহ আহ তুমি এনে বেছি শুনা গানটো এনে চিংগাৰৰ নাম জানা নে যোনটো
বেছিকে মই তোমাক ক'লোয়েই যিহেতু মই দৰ্শন ৰাৱলৰ বেছিকে শুনো
অ হয় নাইনটি চনত সংগীতা শুনি শুনা নে তুমি
হয় হয় মই নাইনটিজৰ চং কেতিয়াবা শুনো কেতিয়াবা কেতিয়াবা শুনি থাকো ভাল লাগে মানে আগতে শুনা নাছিলো আজিকালি শুনো ভাল লাগে লতা মংগেশৰ কুমাৰ চানু আৰু অ', এইটো ভাল লাগে কুমাৰ চানু হয় আৰু এ উদিত নাৰায়ণ এইটো ভাল লাগে গানটো শুনি কিনা আৰু তুমি কোৱা তুমি শুনা নে নাইনটিছৰ?
নাইনটিছৰ সংগীতা শুনো কিন্তু ইমান গ গানৰ মানে ছিংগাৰৰ নামবিলাক নাজানো কিন্তু গানবোৰ বহুত ভাল লাগে। ক'ব গ'লে ননটগটাৰ গানবোৰ বহুত ভাল লাগে। আৰু বেছি প্লে সেইবোৰ গান গানৰ আজিকালি মিনিংটো বেছি ভাল লাগে।
আজিকালিৰ মানে গানতো ইমান এইটো নাথাকে আৰু মিনিং বোৰ নাথাকিলে এনেকুৱা পুৰণা নাইটিচৰ গান বোৰ শুনিলে মানে অলপ মিনিং ফুল থাকে আৰু মানে ভালো লাগে নিজৰ লাইফ লগতো কিবা কিবি ৰিলেটেড থাকে ন? সেইটো সেইবোৰ গানটো ভাল লাগে হয় আৰু তোমাৰ এনেকুৱা কিবা হৈছে নি যোন গানটো মানে তোমাৰ লাইফৰ ৰিলেটেড আছে? এনেকুৱা গান কিন মানে সেইটো তোমাক ভাল লাগে এনেকুৱা কোনটো গান আছে নেকি কিবা?
অ' তেনেকুৱা আছিলে কিন্তু বাৰু এতিয়া মনত নাই তোমাৰ তেনেকুৱা কিবা আছে নেকি?
হয় মোৰ মানে এটা গান আছিল এ জিন্দগী বুলি আছে মানে এইটো গানতটো ইমানো নাজানো মানে আগতে শুনিছিলো ভাল লাগে মানে হয় হয়। গানটো ভাল লাগে আৰু কেতিয়াবা মই মটিভেশনেল গানো শুনো মানে গান শুনি অলৱ মতি ভেত হয়। সেইটো ভাল লাগে মতিভেট অ' হয় মটিভেশচনেল গানটো শুনি অলপ এনাজেতিক ফিল কৰো। ভালো লাগে মুড ফ্ৰেচ লাগে হয় আৰু মানে কিবা হয় এনে ক হয়
অ' মই মটিভেশচনেল গানতটো শুনো বাৰু। কেতিয়াবা কেতিয়াবা হেডফোনত কোনো মতিভেশ চ বহুত ভাল লাগে আৰু কেতিয়াবা গান গান শুনিলে মই বেছিভাগ হেডফোনেই ইউজ কৰোঁ। তোমাক ক'লো নহয় মই হেডফোন শুনি ভাল পাওঁ, মই গান শুনো। শুনি থাকো। এনেই এতিয়া নতুন নতুন ৰেপ চং বোৰ ওলাইছে নহয়, সেইবোৰো শুনো। আহ, সেইবোৰ অ তুমি ৰেপ চং চিনি পোৱা, ভাল পোৱানে?
হয় হয় সেইটোও খুউব ভাল পাওঁ মই ৰেপ চং বোৰো শুনি ভাল পাওঁ। আৰু এনেই তুমি, অহ এনেকুৱা কিবা, মানে তুমি যে ক কলা যে মটিভেশচনেল গানটো শুনা, মানে কি গানটো এনে তোমাক বেছিকে মটিভেট কৰে, কি গান এনেকুৱা আ ছিলে মটিভেচনৰ গান।
ক'ব গ'লে এনেকুৱা গানটো এটা আছে নহয়, এইটো তোমাৰ দংগলৰ।
হয় হয়, হয় হয়, হয়, হয়, এইটো কাৰণতে হয়।
গান শুনিয়ে তোমাৰ তেনেকুৱাকে
হয় হয়, মোৰো এনেকুৱাই ডা, ডাঙ্গলৰ মোক বহুত ভাল লাগে, আৰু এটা ভাগ মিলা ভাগ এইটো গানটো ভাল ভাল লাগে, আৰু এটা আছে অ এই টো যে সঞ্জু যে এটা মূ ভি উলাইছিলে ন, সেইটো মভিত, অ হয় এইটো মুভিৰো এটা গান আছে, এইটো শুনিকিনে বহুত
চল ফট দে ক্যা এসে য়াৰা, আ এনেকুৱা কে, তেনেকুৱা গান আছে। হে?
হয়। ভাল লাগে এনেকুৱা গান বোৰ।
অ এনেকুৱা উ ভাল লাগে এইটো চামটো হা, আহ।
হয়। আৰু কিবা খুজিব, হয়।
জুবিন দাৰ তুমি জুবিন দাৰ এনেকুৱা গান, বেংগলী গান শুনি পাইছানে?
হয় জুবিন দাৰ মই এনেকুৱা বেংগলী গানটো শুনি পোৱা নাই, এনে অসমীয়া গান শুনো বেছিকে। আৰু বেংগলীতো গান শুনিছিলো, মোৰ মনতো নাই তুমি শুনি পাইছা নে? কিবা
উম মই এই বন্ধুৰে বুলি এ এটা গান আছে সেইখন জুবিন দাৰ গান এই বন্ধু ধৌৰে বুলি। আহ বেংগলী চং ইমান ভাল ভাল লাগে মই আজি এখন গান ক'ব গলে মই এশ ডৰশ বাৰ মান শুনিলো। হ ও বহুত ভাল লাগে তোমাক তেনেকুৱা এনেকুৱা গান আছে না যি তুমি এনেকুৱা শুনিছা যিকি তাৰ
হয় এনেকুৱাতো মই গান বহুত আছে এনেকুৱা মই শুনি থাকো। আকৌ মানে ইমান একো নকৰো যে মই মদ নাখা হয় হয় ৰিপিটেড শুনি থাকো এইটো হয় ৰিপিটেড শুনি থাকো গান বোৰ। সেইটো কিমান আছে মোৰ প্লে লিষ্ট চেব আছে এটো মানে মই ইউজ কৰি থাকো মানে ফেভৰেট উম গানবোৰ সেইটো শুনি থাকো। ভাল লাগে সেনুক
হয় ৰিপিডেট চংগবোৰ হা তেনুকা আমাৰ কিছুমান গান বোৰ মাইনত বহি যায় যে যিহেতু ৰিপিটেড শুনিলেও মানে মনতটো ভৰি নাযায়
হয় হয় ভাল লাগে এনেকুৱা হয় আগ দিনৰ নাইটি চনগ বোৰ এনেকুৱা আছে যে ভ হা ভাল লাগে মানে আজি আজি যিহেতু চং বোৰ আছে ইমান ভালো নালাগে মানে কি মানে আ ছে আৰু এই যে সিং দৰ্শন ৰাউলবোৰৰ মানে চনগবোৰ ভাল লাগে মানে ৰ মানে টাচ কৰি যায় আৰু কিবা কিবি আছে যে এনেকুৱা ইমান ভালো নালাগে।
অ ভাল নালাগে তোমাৰ আজিকালি গান বোৰো তোমাৰ কিছুমান ডাবল মিনিঙৰ গানো ওলাইছে ক'ব গলে বিয়া ভাল গানো আছে বহুত ভাল গান ভাল মিনিংফুল গানো আছে তোমাৰ উম
কিবা এনেকুৱা গান আছে যোনটো শুনি কিনা মানে তোমাৰ ডান্স চানস কৰিব মন যায় সেনেকুৱা কিবা আছে গানটো
মই ডান্স চানস কৰো নাই তেনেকুৱাতো নাই বাৰু।
আচ্ছা, হয় মোৰ মানে আছে কিবা কিবি এনে চংবোৰ আছে সেটো মানে শুনি কিনে অলপ ডান্চ চান্চো কৰিব পাৰি। ভাল লাগে কিবা পাৰ্টি চাৰ্টিটো মানে হ'লে বিয়া চিয়াত মানে গান বনালে এইটো গান মানে এইটো গানত ডান্সো কৰিব পাৰি ভাল লাগে।
অ', তুমি এনে লেডিজ চিংগাৰ তোমাৰ কোনোবা ফেভৰেট আছে নেকি লেডিজ চিংগাৰ?
লেডিজ ছিংগাৰ বুলিলে মানে এনেকুৱা আছে ফেভৰেট মানে ইমান মানে মোক মনত নাই আৰু। এনে আছে মই নাইনটিচতো ক'লো তোমাক লাতা মংগেশকাৰ তেওঁৰ মানে ভাল লাগে মোক হয় আৰু এনেকুৱা ত' এতিয়া আজিকালিতো ভাল লাগে নেহা কাপ কৰ চংবোৰো লাগে মোক হয়। পাঞ্জাবী চং বোৰ ভাল লাগে এনেও। শুনি কিনে মানে পাঞ্জাৱী এনাৰ্জেটিক থাকে ন' অলপ ভাল লাগে ডান্সো কৰিব পাৰি বহুত ভাল লাগে মোক।
অ' তুমি? লি গান শুনি ভাল পোৱানে?
হয় হয় মই ডেইলি গান শুনো কেতিয়াবা কেতিয়াবা শুনো আৰু মুডটো মোৰ মুডৰ ওপৰত কে মানে মোৰ মুডতো ভাল নাথাকে। আছিলে আৰু চাইদ গান শুনো কেতিয়াবা ভাল লাগিলে। আৰু লভ মানে লভ ৰ এনেকুৱা গান শুনো ভাল লাগে।
অ' মানে লাইফৰ লগত আছে তোমাৰ গানটোো মান তুমি অ' অ'। হয় ঠিকে আছে বাৰু। তোমাৰ এনে তুমি উম এতিয়া বৰ্তমান লাষ্ট টাইম কি গান শুনিছিলা?
লাষ্ট টাইম গান শুনিছিলো এনেকুৱা নাই মই গান শুনে থাকো। লাষ্ট টাইম বুলি নাই আৰু হয় মই গান শুনে থাকো।
শুনানে?
হয় হয় মই ল নেপালী গান মোৰ শুনো ভাল লাগে নেপালী। হয় হয় বিহাৰী হয় মই বেলেগ বেলেগ মানে এনেকুৱা লেংগুৱেজৰ গান শুনো মানে যিহেতু মান ভাল লাগে শুনি কিনেও কিবা লেংগুৱেজো শিকিব পাৰি।
আহ তামিল তামিল চং
হয় হয় সাউথ ইণ্ডিয়ান তটো গানবোৰ ভাল লাগে মোক হয়।
চাউথ ইণ্ডিয়াতৰ বহুত গান আছে। যিহেতু ভাল লাগে কিন্তু বুজি বুজি পোৱা নে তুমি তামিল লেংগুৱেজ?
তামিল লেংগুৱেজ ইমান বুজি বুজি নাপাওঁ আৰু গানটো শুনিলে ভাল লাগে আৰু কি
অ' আমাৰ কিছুমান তেনেকুৱা আছে সেই গান শুনো গান বুজি নাপ কিন্তু গান শুনি ভাল লাগে হয়, আৰু কোৱা তুমি। ঠিক আছে দিয়া থেংক ইউ।